হম, হেল্ল'।
অ' কি কৰি আছা?
এয়া, খাই বৈ লৈ অকন বাগৰিছো।
অ', মইয়ো খাই বৈ লৈ আৰু আজৰি হৈ
অ', ভাল আৰু খবৰ খাতি।
ভাল ভাল তোমালোকৰ?
ভালেই।
কি বনালা।
এয়া হেৰি অমিতা দিলো দালিতে।
অ' অ', ভাল লাগে দিয়া অ, এতিয়া কঠাল গুটি খোৱয়ে দিন আৰু।
উম, কঁঠাল গুটিয়ে, ভাল লাগে আকৌ য'ত চবতে।
ভাল লাগে অ।
আছেনে কঁঠাল?
কঠাল আমাৰ নাই। কঠালৰ গছ নাই বাৰু এনেই কিনি আনিয়ে খাব লগা হয়।
আমাৰ ঘৰত আছে ইয়াত নাই বাউ, এই ঘৰৰ পৰাও দি পঠাইছিলে, ঘৰ যাওঁতে মানে লৈ আহিছিলোঁ।
ভালে কৰিছা খাবও লাগে বতৰৰ ফল।
উম বতৰৰ ফল খাব লাগে। অ গৰমতে মানে গৰ হেৰি ওলাই হয়। গৰম বুলি নাখাল নোখোৱাকে কেনেকে থাকো। অহ। গৰম বাহিৰ কৰি দিব।
খালিকৈ নিমখ অকন খাব লাগে হেনো।
অ নিমখ অ, মই আকৌ পকা কঠাল হ'লে নিমখ নোহোৱাকে কে খাওঁ যদি ভাল হয়।
অ, কিছুমানে ভাল পায় কেঁচাই খোৱা এটা থাকে যে।
অঁ কেঁচাই খোৱাও আছে আমাৰ।
আছে অ মিঠা হ'লেতো ভালে লাগে সেইটো এটা।
কেঁচাই খোৱা খোপা যে খাই থাকিবলে মোৰ টানহে পাওঁ এলাহে লাগে। মই পকাই বেছি ভাল পাওঁ। উম।
মই মানে পিঠা বনাই খাই ভাল পাওঁ দেই। পকা কঁঠাল যে কঁঠাল পিঠা। এ পিঠাগুৰি খানি, মিঠৈ অকণ খানি এইয়া পিঠাগুৰি, তাৰপিছত কঠাঁল এনেক অঁ মিঠৈ দি সানি। তাৰছত কলপাত লৈ আৰু
অঁ কলপাতত।
অকণ বেলি লওঁ।
অঁ সেই তেনেকে ময়ো বনাও দেই ভাল লাগে।
সেই তাৱাখন গৰম কৰি লওঁ আৰু গৰম কৰি তাতে বনাও, অঁ। অঁ আটা দি অঁ আটা দিও মানে কি তেলত, তেলত হেৰি কৰা আৰু, তেলত ভজা অঁ।
অঁ।
ভাল লাগে দিয়া। এইটো‌ কঠঁ এ কল দিও খাব পাৰি ন', কল পিঠা এটা, কঁঠাল পিঠা এটা কলটো মানে তুমি পিঠাগুৰিৰ লগত সানি
অ'।
সেইটো এটা ভাল লাগে। বেলেগ বেলেগ অঁ, তেনেকে বনাই খাই থাকিলেই ভাল।
উম।
বাকী আৰু বজাৰলে গৈছিলো, মানে এনেই কাপোৰ অলপ কিনিবলে তাকে চালো, ল'ৰা ছোৱালীৰ কাপোৰ মানে প্ৰেজেন্ট দিবলে চাইছিলো মানে, ইমান দাম সৰু ল'ৰা ছো খালী কাপোৰ।
এই, ল'ৰা ছোৱালী কাপোৰ বিলাকত বেছি
বহুত দাম দেই, ডাঙৰ মানুহতকৈয়ো মানে বেছি দাম তোমাৰ। আজিকালি কিনিবও নোৱাৰি অঁ নহয় ল'ৰা কালি পিন্ধাবলৈও নোৱাৰি, মানে তোমাৰ পাঁচশ, ছশ মানৰ পৰাহে তোমাৰ এটা ভাল, লগা হয় আৰু কাপোৰ বোৰ।
হয় আৰু কেঁচুৱাতে অকনমানতেও
অঁ, কম হয় আৰু নোৱাৰি আৰু তোমাৰ এতিয়া বেয়া কাপোৰ এটা এই গৰম দিনত দিবলে বেয়াও লাগে দিয়া চোন।
ভাল নালাগে, নিজৰ, নিজৰ ল'ৰা ছোৱালীকে নিপিন্ধাও। উম।
হে তেনেকো সদায় দিয়া নহয় ন'।
এ, এটা, এটা স্পৰ্টিং এটা কিনিব লগা হ'লেও দুশ টকা। দুশ টকাৰ তলত স্পৰ্টিং এটাও নাপায় ভাল।
সচাঁকে আহ, আমিও মানে এতিয়া কি হয় এইবোৰ মল বোৰত যে, মানে কমতে কিনি কিনি
অঁ অঁ। অঁ, মলবোৰত এই আমাৰ সেই, এই অলপতে এম বজাৰত কিনিলো, ৱান নাইনটি নাইন, দুশ, দুশয়ে আৰু হয় ওৱন' নাইন টি নাইন, অ', সেই ৱান নাইন কে, দি, দি, দুটা স্পৰ্টিং আনি দিছো, ভাল লাগে আকৌ যেনিবা, কাপোৰ
ভালো লাগে দিয়া কিছুমান অঁ মানে তাত ডাঙৰ মানুহো কিনিবলে বহুত ভাল হয়।
অঁ। এ, দৰদাম ইমান কৰি থাকিব লগা নহয় যে, হয় ন', আৰু নিজৰ মানে কাপোৰটো নিজে চাই ল'লা, দামটো নিজে
চাই লও না আৰু এই মানে এইটো দেখাওক সিটো দেখাওক, কৈ থাকিবলৈ তোমাৰ ভাল নালাগে দিয়াচোন অ'। নিজৰ পচন্দ মতে ল'লা আৰু।
ওহো মই বিশেষকে মোৰ বেয়া লাগে। দোকানলৈ গলো, চালো এসোপা মান চালো, চাই পেলাই নোলোৱাকে গুচি গুচি আহিবলে খুব বেয়া লাগে, পচন্দ নোহোৱাকে এযোৰ ল'ব লগা হয় পিছত মানে কিয়নো ললো এনেকুৱা লাগে। বৰ দিগদাৰ, অ অ মোৰ তেনেকুৱা হয়। এ, লওঁ এইযোকে লওঁ আৰু লাষ্টত তেনেকে কৈ পেলাই মানে লোৱা যায়।
লোৱা যায়, বেয়া লাগে।
পিছত সুবিধাজনকো নহয়।
তাতে ভাল হৈছে দিয়া, নিজৰ ইচ্ছামতে চোৱা আৰু যিমান সময় চাই নাথাকা।
অ কোনেও একো কওঁতা নাই।
কওঁতা নাই, দামটো অ অহ দামটো গম পাই থাকিলা কোনো দৰ দামৰ কথা নাহে
পচন্দ হোৱা নাই গুচি আহিলো নোলোৱাকে ন
সেইটো বস্তু তোমাৰ অনলাইনতো ভাল দিয়া ন
অ অনলাইনত আকৌ হেৰি চা চাই ল'ব নোৱাৰি যে কি কাপোৰ
অ কাপোৰটো মানে
উম
কিন্তু ৰিভিউ বোৰ চাব পাৰি আৰু মানুহে লোৱা কিছুমান থাকে ন ফটো মাৰি তুমি
অ মই সেইবোৰহে চাও কিছুমানে যে ফটো মাৰি দিয়ে বা কিছুমানে ভিডিঅ' কৰি দিয়ে মই যে মই সেইকাৰণে নিজে কিবা ললেও লগত লগত ফটো মাৰি মানে হেৰি দি দিওঁ যেনেকে মই বেলেগৰ চাই মোৰ সুবিধা হৈছে হয় মোৰতো চাইও কাৰোবাৰ সুবিধা হওক উম লগতে ফটো এটা মাৰি দি দিওঁ
তুমি এই গৰমত ক'তো যাব নালাগে ওলাই কৰিব নালাগে গৰমত তোমাৰ ওলাই যোৱাটোও এটা ডাঙৰ কথা দিয়া
হয় এই ম'ল বোৰত সোমালে যে ওলাই আহোতে জুইত জাপ মাৰা নিচিনা
অ হ অ তাত থকালে ভাল লাগে অ তুমি চোৱা অহা যোৱা যাওঁতে সেইবোৰ এটা খৰচ দিয়াচোন
খৰচটো হ'বই আৰু তাত মই এটা কাৰণে ভাল তোমাৰ হাতত যিটো আছে সেইটো অনুপাতে নিজে নিজে চাই ল'ব পাৰা যায় হয়নে কাকো একো কব লগা নাই উম বোলে মোক এনেকুৱাহে লাগে এনেকুৱা নালাগে বা মোক ইমান দামৰ লাগে বা
খালি এতিয়া দোকান যোৱাটো কমিলে ন অনলাইনতে যিমান পাওঁ চাওঁ আৰু তাতে এনেকেই লোৱা যায় ঘৰতে দি যাবহি তোমাৰ আৰু পইচাটো যেতিয়া অনলাইনে হয় তোমাৰ এ তুমি থাকা নাথাকা কথা নাই ঘৰৰ পৰিয়ালৰ কোনোবা সদস্য এজনক দি থৈ যাবগৈ আৰু যাবগৈ মানে ইমান ভয়ো নাই আৰু তেওঁলোকে নিজে ফোন কৰি কৰি আহিব তুমি চিন্তাও কৰি থাকিব নালাগে কৰ পাইছেহি কৰ নাই
আ আজিকালি অন এই কি কয় আজিকালি যে অৰ্ডাৰ দিলে আকৌ ফোন কৰি কনফাৰ্ম কৰে নেকি?
অঁ অঁ কৰে।
অঁ, মই কাই অলপতেহে পাইছো হেৰি মোবাইলটো কভাৰ দিছে। অনলাইনত দোকানত বিচাৰিলে নাপালে, অনলাইনত দিছে।
টো নাম্বাৰ আৰু যদি তুমি কেনচেল কৰা তাৰপাছত বেলেগ এ টা নাম্বাৰ টিপিব দিয়ে, সেইটো অঁ।
মই সেইদিনাহে পাইছো ফোন আহিছে মানে অঁ কনফাৰ্ম কৰিবলৈ কিবা তিপক। তেনেকে কিবা কিবি কৈ আছে, মই শুনি পেলাই অ এনেকুৱা নেকি।
দি পেলাই পিছত তুমি কনফাৰ্ম কৰিবলে এ টা দিয়ে আৰু যদি কেনচেল কৰিব বিচৰা
অঁ মই মানে বহুত দিন হ'ল অনলাইন তেনেকে কৰা নাই যে, মই বোলো অ আজিকালি বোলো এনেকুৱা নেকি। তেতিয়াহে কৈছে, অঁ আজিকালি মানে ল'ৰা ছোৱালীয়েও ঘপকে দি দিয়ে যে। তাৰপিছত ডেলিভাৰী বয় আহি মানে ব অঁ দিবলৈ আহিব আকৌ নো
যেতিয়া ক'ত তেওঁলোকে অহাৰ পিছত যদি কাষ্টমাৰে অঁ কাষ্টমাৰে কৈ দিয়ে যে মই কৰা নাই নহয় অনলাইন, সেইকাৰণে মানে কনফাৰ্ম কৰিবলে ফোনটো আহেই এতিয়া।
সেইটো ভাল হৈছে কিন্তু, অঁ মই সেইদিনাহে গম পাইছো এইটো কথা। বহুতৰ তেনেকুৱা হয় নহয় অ লছটো হয়ে আৰু এই দিবলৈ অহা কেই টা।
অঁ সেই লৰা কেইটা অঁ আৰু তেওঁলোকো কিলোমিটাৰ বা পাৰ্চেলটো কেইটা আছে, সেইটো হিচাপতে তেওঁলোকে দৰমহা এটা পায়। অসুবিধা হয়।
অঁ। এইটো, সুবিধাত হেৰি কৈছে ভালেই কৈছে। উম।
মানে ভাল হৈছে আৰু তুমি যদি কেনচেল কৰিব বিচাৰা আগতীয়াকে কৰিলেও
অঁ, আগতীয়াকে কন্সেল কেন্সেল কৰি দিয়ক হয় যদি ভুলতেও হৈছে বা পচন্দ হোৱা নাই ভালে কৰিছে সেইটো। আৰু এই অলপতে যে দেখি আছিলো। এই অলপতে দেখি আছিলো নহয়, এই যে দিবলৈ অহাৰ পিছত যে এইবিলাক কাজিয়া চাজিয়া কৰে পাইছিলানে? ভিডিঅ' একে ডেলিভাৰী বয়ক যে বেয়া ব্যৱহাৰ কৰে। ন সেইটো কিন্তু বহুত বেয়া লাগিছে দেই, এই ভিডিঅ' এটা মই যে দেখিছিলোঁ। একে মানে এনেকুৱা লাগিছে এইকেইজনীক ধৰি লৈ জানো দিওঁ কে চৰ মান। একেই সিহঁতৰ সেই কি মুখ। সেইটো বেয়া কথা কিন্তু।
পাৰ্চেলত বেছি নাপায় নহয়, কিবা এটাহে পাই মানে যিমানটা পাৰ্চেল দিব পাৰিব। সেইটো হিচাপতহে তেওঁলোকে কিবা এটা পায়, কিমান ঘূৰিব লাগে ইমান মানে ভিতৰুৱা ৰাস্তাবোৰত যাব লাগে।
অঁ, আৰু যে এইবাৰ গোটা এইবিলাক কাপোৰ কানিটো বেলেগে পঠাই এই খোৱা ব স্তুবোৰ সেইবোৰত বোলে চোন এয়া যি মানে দিবলে যোৱাতটোহে সেইটো ভৰিব লাগে যদি নাৰাখে।
আৰু যদি তোমাৰ কেনেবাকে পাৰ্চেল এটা বা কিবা হ'ল। বা ক'ব নোৱাৰে পৰি গ'ল বা ক'বাত তুমি পাহৰিৰ-পাহৰি থৈ আহিলা সেইবোৰ পইচা তেওঁলোকৰ নিজৰ পকেটৰ পাই দিব লগা হয় অ'।
বহুত উম, হেৰি আকৌ নহ'লে কাম।
অ' বহুত তেওঁলোকৰো হয় উম, আক কাম যেতিয়া হয় নে নহয় কাৰণ তাতো, তাতো এটা অ।
ফেল কৰে তেতিয়াহ'লে বোলে সিহঁতে ভৰিব লাগে সেইটো।
ভৰিব লাগে অ। আৰু কিছুমান নীত-নীতি-নিয়ম আছে দিয়াচোন হয় কাম এটা যেতিয়া তাতো বহুত মানুহ জড়িত হৈ আছে।
পাতি লয় হয়।
পাতি লয়, পাতি লয়।
আমি মানুহবোৰ কিছুমানে ভুল কৰে এইবিলাক বেয়া কথা।
অ' দে আ নাহোতে কেনচেল কৰি দিব লাগে।
উম, অ'সিহঁতেওতো সেইটো কাম কৰি কিবা ঘৰ এখন চলাই আছে ন'।
ঘৰ এখন চলাই আছে। আৰু মানে আগতে এটা ভাল লাগে দিয়া ন, আমি যে পূজা, বিহু মেলা হ'লে যে দোকানলে যাওঁ কাপোৰ ল'বলে কিমান এটা সেইটো এটা উৎচাসৰ দিন আছিলে চোৱাচোন পূজা একে মানে পোন্ধৰ, বিছ দিন মানৰ আগৰ পা আমাৰ সেইটোৱে ফূৰ্তি।
অ'কেইদিন যে যাও ন' কাপোৰ চাবলে এদিনহে যাও জানো।
দিয়া ঠিক আছে দিয়া ন' পিছত কথা পাতিম হ'ব দিয়া অ'অ'।